হাল্ল
তুমি ভালে আ
হেল্ল অঁ ভালেই আছোঁ। অ ঠিকে আছো। কি নাম তোমাৰ? হেল্ল
মোৰ নাম অৰ্চনা দেৱী।
অৰ্চনা দেৱী। অঁ মোৰ নামটো প্ৰেৰণা, তুমি কি খাদ্য খাই
তুমি কি খাদ্য খাই ভাল পোৱা?
তুমি কি খাদ্য খাই ভাল পোৱা?
ৰেকৰ্ডিং হৈ থাকে। তুমি কি খাদ্য খাই ভাল পোৱা?
অ মই ভাল পাওঁ মাছ ভাল, পাওঁ ফল মূল ভাল পাওঁ।
আৰু তাৰ বাহিৰেও।
চকলেট ভাল পাওঁ, চকলেট ভাল পাওঁ। বাহিৰৰ খাদ্যবিলাক ইমান ভাল নালাগে। তুমি কি ভাল পোৱা?
অ' মোৰ মাছৰূম খায়ো ভাল লাগে। আৰু মাছ
অ'। এইবোৰ ভাল ভাল খাদ্য জানানে? প্ৰটিন থাকে।
অ'। তাল মূল এইবিলাকত প্ৰিণ্ট থাকাৰ কথা ক'লানে নে মাছ মাংসৰ কথা কৈছা?
মাছ মাংস প্ৰটিন থাকে, মাছৰুমত প্ৰটিন থাকে।
অ' তুমি খাদ্য বনাই পাইছা নেকি?
অ' মই খাদ্
মাছৰুম বনাই পাইছা নেকি তুমি?
পাইছো পাইছো মাছৰুম বনাই পাইছো।
অ', অ', কিহেৰে বনোৱা?
বৰ ধুনীয়া সোৱাদ। মাছৰুম তাতে
অসমীয়াত কাঠফুলা বুলি কয় নহয়?
কাঠফুলা হয় হয়। কাঠফুলা বুলি কয়, তাতে হয়
অ', অ' কেনেকে বনোৱা? উম।
অ' তাতে তেল দি পেলাই ধুনীয়াকে কে পিয়াঁজ, নহৰু, আদা দা দি পেলাই তাৰপিছত তাতে ধুনীয়াকে জিৰা- চিৰা মাৰি দি
ত' জিৰা মাৰি পেলাই, অকল পিঁয়াজ, নহৰু, আদা আৰু বেলেগ একো নিদিয়া নেকি তাতে? মই মই জনাতটো বিলাহীও দিব লাগে।
বিলাহীও দিব লাগে, হয় হয়। বিলাহী দিব লাগে, পাহৰি গৈছিলোঁ মই।
বিলাহী ধুনীয়াকৈ পেষ্ট বনাই নহয় জানো? আৰু ক্ৰীম দিব লাগে।
হয়, হয়, হয়। তিল দিব লাগে লাষ্টত আৰু উম
ক্ৰীমৰ বাহিৰেও বেলেগ আৰু একো দিব নালাগে নেকি? যিটো কাঠফুলাৰ তৰকাৰী বনোৱা হয়। খুব খাই পেলাই ভাল পোৱা বুলি ক'লা। অলপ মিঠা ধৰণৰ যে হয় খাবলৈ। আৰু বেলেগ দিব নোৱাৰি নেকি? কাজু দিয়ে নেকি বাৰু?
বিলাহী দিলে। কাজু -চাজু দিয়ে। হয়, হয়। কাজু দিয়ে।
কাজু দিয়ে। আৰু এ আৰু আৰু এইটো কি কয়
বাৰু
আহ ম
ফল- মূলো খাব লাগে। ফল-মূল খোৱাৰ উপকাৰিতা বহুত বেছি।
ফল- মূল খাওঁ, দালিম খাওঁ। আপেল, এয়াৰমলাৰ দিন নহয় বাৰু। কমলাৰ ছিজন নহয়। গতিকে এ, মালতা নামৰ এটা, ফল ওলায়। মই তাৰ অসমীয়া, অসমীয়াত কি বুলি কয়, সেইটো মই নাজানোঁ। আৰু কল। তাৰপাছত, অ' আৰু যিবিলাক, ড্ৰাই ফ্ৰুটছ। শুকান যিবিলাক, ফল আছে। ফল আছে, যেনে- বাদাম। তাৰপিছত, ৱাল নাট, সেইবিলাক খোৱা যায়।
বাদাম মগজুৰ কাৰণে, বহুত ভাল হয়।
অ'! বাদাম মগজুৰ কাৰণে, ভাল। অ'! আৰু তুমি এতিয়া, কিবা বনাই আছা নেকি, কিবা খাদ্য বনাই আছা নেকি?
এতিয়া, মই বনোৱা নাই, বনাম আৰু। চবজি কিবা, ভেন্দি ভাজি, দালি বনাম, ভাত বনাম।
দাইল বনাবা? ভাত বনাবা, তুমি বনাবা?
অ'! মই বনাম।
হয়, অ'! ময়ো বনাওঁ, মইয়ো বনাম এতিয়া। মইয়ো ৰান্ধিব যাম এতিয়া। মই, আঁ, দাইল বনাম। তাৰপাছত, দাইলতে আলু দিম। আৰু মোৰ কাৰণে, ভাজি অলৰেডি ভাজিখন বনোৱা আছে। ঢেঁকীয়া ভাজি যে, ঢেঁকীয়া শাক। ঢেঁকীয়া
অ'! ঢেঁকীয়া শাক। অ' মই, ভাল পাওঁ, মোৰ ভাল লাগে! ভালেই হয়। খাব লাগে, শাক-পাচলি খোৱাটো ভাল।
অ'! ঢেঁকীয়া শাক মিনাৰেল চাগে। তাৰপাছত, মোৰ কাৰণে, আঁ এখন বেলেগকে দাইল এখন বনাম ভাবিছোঁ, মচুৰ দাইলেৰে। আৰু দেউতাৰ কাৰণে, ভাব বিছোঁ! মগু দাইল দি বনাম। আৰু তাতে, স্কোৱাচ, আলু এনেকে, চবজি কিছুমান দি দিম।
অ'!
অ'! ঠিকে আছে।
আৰু সেই তেনেকেই মানে। ৰাতি যে গতিকে, সুষম আহাৰ খোৱা যায়। বেছি আঁ মানে, জটিল তেনেকুৱা আহাৰ
লঘু আহাৰ। অ' অ'! হয়, হয়! ঠিকে হৈছে। বাকী আৰু দিনটো, কেনেকুৱা গ'ল আপোনাৰ? অ'! আপোনাৰ দিনটো আজি, কেনেকুৱা গ'ল? অ'! তোমাৰ আজি, দিনটো কেনেকুৱা গ'ল? হেল্ল'!
আজি দিনটো ছে বাৰু। আমি, বুদ্ধ পূৰ্ণিমাৰ কাৰণে, নি মিষে খাইছোঁ আজি। আজি আমি,